হেল্ল' শুনিছা? অ শুনি আছো কোৱা কি কৰি আছা। অ শুনি আছো।
এ মই ভাত পানী খাই মেলি অ শুনিছো শুনিছো।
অ ভাত খালা?
উম খালো এ ভাত খোৱা বাচনঙিনি আ নিছ তুমিও ফোনটো কৰিছা।
অ কিহে খালা ভাত?
ভাত আজি মাছ মাছ আছিলে মাছৰ তৰকাৰী টেঙা দিয়া অ।
আহ মই একো খুৱাই ন খাম হে।
অ খোৱাই নাই।
উমহু খোৱাই নাই।
ভোক লগা নাই
ভোক লাগিছে কিন্তু অলপ দেৰিকে খাম। মানে খামেই আৰু এতিয়া বাঢ়িবই মায়ে।
অ অ আজি কি বনাইছে?
আজি মায়ে ৰঙালাও ভাজি বনাইছে তাৰপিছত দাইল আৰু আৰু কি আছে জানো।
ৰঙালাউ ভাঁজি ভাল পোৱানে?
ৰঙালাও ভাজি ৰুটিৰ লগত খাই ভালে লাগে মই খাওঁ বাৰু বেয়া নাপাওঁ। তুমি খোবানে?
উম খাও মই ভালে পাওঁ মই ভাতৰ লগতে বেছি ভাল পাওঁ।
অ মই বেছিভাগ চব্জি মানে পাচলি শাক পাচলি। খোৱা হয়েই মোৰ।
অ। ভাল পোৱা ন।
অ ভালে পাওঁ কিন্তু কেতিয়াবা মানে এই মোৰ ভাত কেৰেলাটোহে বৰ এটা ভাল নালাগে।
অ ময়ো ভাল পাও। ভাল মানে কি গোটিখিনি ভাল নাপাওঁ আৰু গোটিখিনি ভাঁজি ভাঁজি খাই থকা হয় আৰু
অ শাক পাচলি সৰুৰ পৰা মায়ে জোৰ কৰি কৰি খুৱাই তেনেকে তেতিয়া অভ্যাস নিচিনাকে খা মানে সৰু পৰাই গোটেইখিনি খালোৱেই যে শাক পাচলি এতিয়াও খোৱা হয় ।আৰু
খোৱাটো হয়।
অ তুমি হেডফোন ব্যৱহাৰ কৰিছা ন।
অ অঠনিৰ পৰা মাত মানে তুমি কেনেকুৱা হয়। কমনে। ফোন ব্যৱহাৰ কৰিলে মানে মাতটো মানে স্পষ্ট। নাহে আৰু ভাঙি ভাঙি। সয়ে শুনা পাওঁ যদিও মানে এ এবাৰ জোৰকে শুনা পা এবাৰ কমকে শুনা পাওঁ। অ তেনেকুৱা হয় আকৌ।
অ। তোমাৰ গা ভাল নাই কৈছিলা চৰ্দিক কাহে হ'ব চাগে শুনি আছানে
হেল্' শুনিছ
অ শুনিছো ত তোমাৰ গা ভাল নাই কৈছিলা শৰিক খাই হ'ব চাগে
অ সাঁচিয়ে আছিলো এতিয়া
অ সেইকাৰণে কৈছোঁ
উম জানো কি হয়
অ
বাকী কিবা তুমি উপন্যাস পঢ়ানে
উপন্যাস উম বহুত কমেই আগতে আগতে পঢ়িছিলো আজিকালি কমি গল পঢ়িছিলো মানে মই ইংৰাজীৰে পঢ়া হৈছিলে মোৰ বেছিকে
অঁ
তুমি
ম মোৰো সেই পঢ়া হয় যদিও খুব কমকে পঢ়া হয় গ্ৰন্থমেলাবোৰ যে তেতিয়া কেইবাখনো আমাৰ ইয়াত হৈ গৈছিলে অলপ দিনৰ আগতে গ্ৰন্থমেলা
উম
তেতিয়া দুখনমান কিতাপ কিনিলো অ গোটেই কেইখন পঢ়ি শেষ কৰিব পৰাই নাই দুখনমান পঢ়িলো দুখনমান আছেই বাকী পঢ়িবলে
অ এ ভাল ভালেই লাগে পঢ়ি পেলাই কিন্তু আজিকালি এনেকুৱা হোৱা কিবা সময় নিমিলে নিচিনা
অ সেইটো হয় সকলো ব্যস্ত হৈ যায় নিজৰ নিজৰ কামত
অ মানে ইটো সিটো কাম ওলাই এতিয়া পঢ়াাকে কোনটো সময়ত মিলাম নিচিনা হয় খোৱা টাইমত ভাবো হা কিন্তু কি হয় অ দু পৰি পাৰি কিন্তু আকৌ ৰাতিলে পঢ়ো বুলিও আকৌ লাইটটো অফ হৈ থাকে
অ মোৰ আকৌ কেনেকুৱা হয় জানানে দুপৰীয়া পঢ়িব মন নাযায় দুপৰীয়া খিনি সময়ত অলপ আজৰি হওঁ সেইটো সময়ত আৰু পঢ়িব মন নাযায়
আহ ৰেষ্ট ল'বই মন যায় বাৰু
টি আকৌ নিজৰ কিতাপ পঢ়ি মেলি আৰু বেলেগ এখন উলিয়াই লব মনে নাযায় আৰু শুবলৈ মন যায় তেতিয়া ভাগৰে লাগে মোবাইলো চোৱা হৈ যায় আজিকালি মোবাইল নোচোৱাকে থাকিব নোৱাৰো
অ সেইটো হয় আৰু ৰাতি ফোনটো চাই চাই শুৱা হয়
‍ আৰু টাইম টো কেনেকে পাৰ হৈ যায় গমে নাপাওঁ মোবাইল চালে মানে
অ সেইটো হয় ময়ও অনুভৱ কৰো বহুত সোনকালে যায়গে সময়খিনি ৰাতিও দেৰি হৈ যায় কেতিয়াবা
অ তোমাৰ এইকেইদিন দেৰি হৈছে নে ৰাতি শুৱা
মোৰ যে প্ৰায় দেৰিয়ে হোৱা বুলি ক'ব পাৰি মানে মোৰ বাৰটা বাজিয়ে যায় বাৰটা নবজাকে তাৰ আগত মোক শুৱাই নহয় নেকি
অঁ
আমাৰ
মোৰ সদায়েই টাইম নাই কেতিয়াবা মোৰ দেৰি হয় কেতিয়াবা মই সোনালে শুই যাওঁ কেতিয়াবা ইমান ভাল বৰ লাগে টোপনি গুচি যাওঁ মানে মোবাইল চাইছে ত নি গুচি যাওঁ
অ মোৰো হয় তেনেকুৱা ফোনটো তেনেকয়ে থাকে যিটো লগাই থৈ দিওঁ সেইটোৱে থাকি যায়
অ
উম আৰু এনেকুৱা হয় যদি একো নাথাকে তেতিয়া ফোনত এইবিলাক শ্বপিঙৰ চাইট সেইবিলাকে যে এপ বিলাক সেইবিলাক স্কৰল কৰি কৰি শুই যাও মোৰ প্ৰায় তেনেকুৱাই হয় শ্বপিঙৰ এপ বিলাকে চাই চাই শুই থাকো
অ তুমি মানে অনলাইন শ্বপিং ভাল পোৱা
উম ভাল পাও মানে একো নিকিনিলেও এনেই চাই থাকো কিবা ভাল লাগে চাই
অ মোৰ যে কাপোৰ খুব কমেই লোৱা হয়
আহ তুমি মানে হেৰি কে অফলাইন কিনা নে অনলাইন
মোৰ অনলাইনও লোৱা হয় অফলাইন ও লোৱা হয় বেছিকে এই সৰু সুৰা বস্তু তুমি সেই ইমানো দিয়া হয় পানী বটল হয় কিবা এটা দৰকাৰ হক দৰকাৰ হ'লে মানে এনেকে
উম
অনলাইনেহে কৰি দিয়া হয় সৰু সুৰা বস্তুবোৰ কিন্তু যেতিয়া বিহুত সকলোৰে কাৰণে যেতিয়া কিনিব যায় তেতিয়া আৰু বজাৰতে কিনা হয় এটা দুটা বস্তু আজিকালি দৰা দৰকাৰ হ'লে অনলাইনতে সেইকৰা হয় যে মন নাযায় এটা বস্তৰ কাৰণে যাবলৈ উলাই
অ সেইটোও হয় আমাৰ যে ইয়াত কাপোৰ একো ভালেই নাপাওঁ মই মানে পাও তেনেকে উম অনলাইনত মানে অনলাইনত চাব পাৰো ন বেলেগ বেলেগ ধঢেৰ থাকে বিভিন্ন থাকে নিজে চাই ল'ব পাৰো ইয়াত মানে এ থাকে কিন্তু তেনেকে ইমান পচন্দৰ নাথাকে বহুত কম থাকে
অ আৰু দৰ দাম কৰি থাকিব মন নাযায় কিমান বাৰ্গেনিং কৰিম আৰু তাহাতি ইমান বহাই পেলাই কয়
অহ কিছুমানে বহুত বঢ়াই কয় । এই আজিকালি মল বিলাক হোৱাৰ পৰা ভালে হৈছে বাৰু তাত মানে নিজে চাই ল'ব তেনেকে কোনো কৈ নাথাকে অহ মই সেইটো কাৰণে মল বিলাকতে চাওগে এনে মানে এইবিলাক কাপোৰৰ দোকান বিলাকত গ'লে বৰ লা
অহ বৰ দাম কৰে অহ
উম আৰু এনেকুৱা হয় নিকিনাকেও আহিব নোৱাৰি নিচ্চিনা হয় ইমান কৈ থাকে কাম কৈ যাও
সেইটো হয় বাৰু
সেইটো লওক সেইটো লওক এ এই এইটো ল'ব পাৰিব মানে নিজৰে মানে মনটো
চেঞ্জ কৰি দিয়ে তাহাঁতি অ মাইণ্ডতটো একবাৰে চেঞ্জ কৰি দিয়ে
অহ সেইটো কাৰণে মানে মন নোযোৱা হৈ থাকিলে কিবা কিন্তু এই মেখেলা চাদৰ বিলাক খালি দোকানত লোৱা হয় দেই
অহ মেখেলা চাদৰবোৰ অহ মই অনলাইনত ভাল নাপাও কিন্তু মেখেলা চাদ বষ্টৰবোৰ যিমান কিযোৰ ল'লোঁ মই অনলাইনত ভাল পোৱাই নাই।
অহ কোৱালিটিটো ভাল নাহে ইমান।
অহ অফলাইনত যিমান ভালে আহে
অফলানত চুই মেলি চাবও পাৰি ন গাত লৈ চাবও পাৰি।
মেখেলা চাদৰ যে মোৰ খুব কমেই কিনা হয় এই বিয়া চিয়া থাকিলেহে ঘৰৰ মানুহৰ কাবাৰ
অহ মোৰো একেই
সৰস্বতী পূজাত বিশেষকৈ কিনা হৈ আৰু।
অহ মোৰো তেনেকে মোৰ আজিকালি সৰস্বতী পূজাতো কিনা নহয় নিচিনা মানে এতিয়া কলেজ বন্ধ নাই নাই ওলাই যাও মই অহ কলেজ শেষ হোৱাৰ পিছৰ পৰা এহ মানে কলেজলে নাযাও এতিয়া আৰু মানে ভাল নালাগে ন। ওলাই হোৱাৰ পিছত সেইটোকাৰণে আমাৰ আমাৰ ইয়াত ইয়াতে মানে সৰস্বতী মন্দিৰ এটা আছে সেই তালৈহে যাওঁ।
অহ
তাত যে মেখেলা চাদৰ এতিয়া পিন্ধিয়ে নোযোৱা হৈ থাকিলো মই চুইদাৰ পিন্ধিয়ে গুচি যাওঁগৈ সৰস্বতীৰ দিনা অ কি সৰস্বতী
অহ দৰ্শন কৰিবলৈ যোৱা হয় আৰু ন
অহ সেইটোৱে এ মানে আজিকালি মন নাযায় কলেজত আৰু এবাৰ ওলোৱা পিছত কিবা কলেজখন নিজৰ নিচিনা নালাগে কিবা
আৰু লগৰবোৰো নাথাকে যে সেইটো কাৰণেও সকলোৱে চব ব্যস্ত নিচিনাই হৈ যায় নিজৰ নিজৰ কামত কোনোবাই চাকৰি কৰে কোনোবাই নিজৰ নিজৰ মতে সব ভাগ ভাগ নিচিনা হৈ যোৱা হৈ যায়।
অহ তাকেই আৰু ছাৰ মেমহতো চিনি পাই যদিও মানে এতিয়া এবছৰ মানৰ পিছত যাম আকৌ চিনি নাপাবই সেইটো ভাবিয়ে মানে কিবা ভাল নালাগে।
অ আমি এতিয়া কলেজলে যোৱা হয় সে সেই তেনেকে লগৰ বোৰো আছে চব সেইটো কাৰণে আৰু যোৱা হয়
উম লগৰবোৰ থাকিলে ভাল লাগে দেই গৈ পেলাই সৰস্বতী পূজাৰ দিনা
অ
কলেজৰ পৰা ওলোৱা পিছতহে অলপ ভাল নেলাগে নিজৰ নিজৰ নেলাগে কলেজখন
সেইটো হয় বাৰু আৰু দেৱালীও পালেহি হিয়ে নহয়
অ পালেহিয়ে ভাল লাগে দেই দেৱালীটো মই বৰ ভাল পাওঁ চবৰে ঘৰত লাইট বিলাক জ্বলে
অ ভাল লাগে তুমি পাৰা নে হেৰি বম ফুটাবৰ কাৰণে
মই বম নুফুটাৱে তেনেকে এই ফুলজাৰিটোহে জ্বলাও মানে আচলতে ভয়ও নহ মানে কিবা মই ভাল নাপাওঁ এই বৰ মানে লেতেৰা হয় যাই যে জেগা খিনি পলিউচন হয় মই মানে আৰু বমৰ গোন্ধ এটা আহে যে টো মই বেয়া পাওঁ
অ ঘৰৰ মানে পৰিয়ালত যদি ঢেৰ মানুহ থাকে তেতিয়া ভাল লাগে। ভাই মানে ককাই ভাই, সেই ভনী যদি গোটেই খিনি লগ খোৱা হয়। কাজিন বোৰ তেতিয়া ভালে লাগে আৰু। ব্লগ অকলে অকলে মনে নেযায়।
অ ফুৰ্তি ফাৰ্তা কৰা হয় যে ভাল লাগে। কিন্তু তথাপিও মোৰ যে ব'ম টো একদম ভাল নালাগে, এইবিলাক আলু বম জলকীয়া ভ মানে যিবিলাক বহুত ডাঙৰ চাউণ্ড কৰাই মই ভাল নাপায়। সৰু সুৰা যে এনেকুৱা কিত-কেট বম বুলি কয় নেকি ন? এ-এটা যে, সেইটো ভালে লাগে বাৰু দেই।
চাই ভাল লাগে বেলেগে ফুটালে মানে আতাছ বাজি হক বা এনেকে থাউজেনড কিবা কিবি আছে যে? দূৰ মানে ঘৰতে আগফালে পঢহি পেলাই চাই পেলহে ভাল লাগে।
অ সেইবিলাক ভাল লাগে, ওপৰত আহ যেতিয়া ফুটে, আকাশত।
ঠিক আছে ন, হ'ব তেন্তে?
উম ঠিক আছে হ'ব দিয়া, ৰাখিছো।